হেল্ল',
অ, হেল্ল', অ, ক' অ, আছো দে।
আছোঁ ৰ ভালে উম -উম -উম এই দে। মই ফোন কৰিলোঁ তহঁতৰ খবৰ লোৱাৰ কাৰণে। কালি তহঁতৰ ফালে গৈছিলো তো মই যে দেখা পালো ইমান পানী হৈছে। তাকে বোলে এবাৰ খবৰটো লওঁ কি হ'ল কি নহ'ল।
নকবি আৰু বহুত পানী। এতিয়া অৱশ্যে নাই। এতিয়া নামি গল পানীতো।
ত' পানীতো যায় ক'ত?
পানীতো যায় ক'ত মানে আমাৰ কি হৈছে জানানে প্ৰব্লেমটো? অ আমাৰ ওচৰ ৰৰ পাজৰৰ ৰাস্তাখিনিত তাৰ মানে খুব ওখ-ওখ কৰি দিছে নতুনকে বান্ধা ৰাস্তাখিনি আমাৰতো এইখিনি পুৰণা ৰাস্তা। সেই কাৰণে মানে সিহঁতৰ পানীবিলাক আমাৰ ফালে বৈ আহে আৰু ওচৰত তে পাহাৰ খন আছে পাহাৰৰ পানী বিলাকো বৈ পেলাই এইফালে আহে। এতিয়া যাইকত মানে মাজতে আমাৰ হেমন্ত তালৈ হেমন্ত বিশ্ব শৰ্মা আহিছিল আহোতে আমাৰ সমস্যাবিলাক কলো পানীৰ। অ বান গতি কে তেওঁ মানে এটা উম হেৰি কৰিছিল আৰু ৰাস্তা দিম বুলি কৈছিল। অম সদায়ৰ কাৰণে। কিন্তু তেওঁ ৰাস্তা বেলেগ একো দিব পৰা নাই যদিও এতিয়া তামানে নলাবিলাক চাফা কৰিছে। আৰু তাৰ ফলত এইবাৰ পানী নামি গৈছে।
অ।
পানীটো নামি গৈছে।
পাৰমানেণ্ট উম এইটোৰ মানে এটা ধৰ একদম চিৰস্থায়ী ভাৱে কিবা এটা যদি হয় উ স সু সুবিধাও হয় তেতিয়া বেছি ভাল হয় আৰু।
চিৰস্থায়ী কেনেকে কৰিব তই নিজে ভাবচোন। চা আগতে এইখন বিল আ আছিল দিপৰবিলৰ এটা অংশ আছিল, এতিয়া চব মানুহে তাতে ডাঙৰ-ডাঙৰ বিং বনাইছে ডাঙৰ-ডাঙৰ ঘৰ বনাইছে। এই বিল পুতি পু পুতি পুতি ঘৰ বনাইছে, কৰ পানী কত যাব? সেইটোৱে সমস্যা নলা ডাঙৰ নাই। সেইটোৱেইটো ডাঙৰ সমস্যা। যোৱা বছৰটো আমি বহুত বেছি ভুগিলো। ক।
কালিতো তহঁতৰ ফালে গৈছিলো যাওঁতে দেখা পালো মানুহ বিলাকৰ কষ্ট দেখি বেয়াই লাগি গৈছে। যে কেনেকে কেনেকে মানে মানুহ বিলাকে আহা যোৱা কৰি আছে ৰাস্তাৰ ওপৰেদি।
অ তই কেতি য়া আহিছিলি নাজানো এজনী ছোৱালীটো পানীত সোমাই গৈছিল। পৰিছিল ছোৱালী এজনী। সেনেকুৱা ঘটনা ঘটিয়ে
পানী হলে এইটো ঘটনা ঘটেই আৰু।
তাকেতো মই আ তাকেইতো এতিয়া কথাবিলাক হৈছে আৰু আমাৰ মানুহবোৰৰো বহুত ভুল আছে নহয়। তোৰ সেই নলা দৰ নৰ্দমাত তোৰ নলাদন্ৰৰ্মাত তোৰ কা এই প্লাষ্টিক বিলাক পেলাব পলিথিন বিলাক পেলাব।
এই আমাৰ যে বানপানী হয়, আমাৰ যে বানপানী হয়। বানপানীৰ সময়ত যদি তই সেই ঠাইত থাক দেখিবি প্লাষ্টিকৰ বটল, প্লাষ্টিক এইবিলাক একেবাৰে উপঙি থাকে।
ভৰ্তি হৈ থাকে, অ সেইটোয়েটো কৈছো ন তাতে খাব তাতে পেলাব মানুহৰ কোনো হেৰি নহয় তো সেইকাৰণে প্ৰব্লেম বিলাক হৈছে মানুহৰ।
নাই মানুহে নিজে বুজি নাপায় আৰু, যে আচলতে কোনটো ভাল উপযোগী সেইটো কথা বুজি নাপায়।
উম' সেইকাৰণেতো এতিয়া গুৱাহাটীতো তো একেই হৈছে ন।
অ।
ইফালেওতো একে কণ্ডিশনে হৈছে তোৰ। যোৰাবাটত কিমান পানী হৈছে। তই বেছি ভাগ পানী তাৰ পানী চাবিচোন, পানী যিটো মানে নিউজটো দেখা পাইছা সেই তাতে চাবি বেছিভাগ প্লাষ্টিকৰ বটলে উপঙি আছে।
উপঙি আছে।
ত' সেইকাৰণে ৰাস্তা বিলাক ব্লক হৈ যায় আছে ন, বন্ধ হৈ গৈছে, বন্ধ হৈ যোৱাৰ পিছত ফলত পানী যাব কোনফালে দি? যাব পৰা নাই। তাৰ কাৰণে প্ৰব্লেমবিলাক হৈ আছে।
আমাৰ ই ডাঙৰ নল নাই তাৰপৰি আমাৰ আমাৰ পানীৰ প্ৰথম কাৰণেই এইটো আগতেতো নাচে আমাৰ পানী। বৰ দিগদাৰি হয়, বস্তু আনিব নোৱাৰ এইকেইদিন, একো বেপাৰী নাহে। চবজি, বেপাৰী একো বেপাৰীয়ে নাহে।
এতিয়া চবজিৰ দামো বহুত হৈ গৈছে, চবজি নাইয়ে বজাৰত এতিয়া। উম' বাকী তোৰ সংগীত, সংগীতৰ কেনে চলি আছে চৰ্চা?
সংগীত চৰ্চাটো সেইকেইদিন যে চলি আছে, এইকেইদিন আৰু গানৰ স্কুলখন বন্ধ কৰি থৈ দিছোঁ। লৰা ছোৱালী আহিব নোৱাৰে। এই ৰাস্তাৰে ল'ৰা-ছোৱালী আহিব নোৱাৰে। সেইকাৰণে। অলপ ৰেষ্ট লৈছোঁ এইকেইদিন। বাকী তোৰ খবৰ ক?
অ, হা।
অফিচ, তোৰ খবৰ ক অফিচ গৈছিলি নে? অফিচ গ'লি নে তই?
অফিচৰ পৰা খবৰটো লওঁ, আমাৰো একে অৱস্থা নাই কতো
অ।
তাৰ মাজেদি অহা-যোৱা কৰি আছো আৰু।
উম'। তাকে। আৰু বাকী ক, তহতৰ অফিচৰ ফালেতো পানী নুঠে।
আমাৰ অফিচৰ ফালে পানী। যদিও বেছি সময় ৰৈ নাথাকে, কিন্তু বৰ্তমান নাই। হা, কিন্তু উঠিলেও বেছি সময় ৰৈ, ৰৈ নাথাকে ওলাই যায় আৰু।
অ-অ।
এই সৰু-সৰু মানে ফুটা টাইপ আছে তাত।
গাঁত আছে নেকি অ, অ, আমাৰো এইফালে হাইৱেৰফালে সি ফুটা কৰি দিছিল যে, তাৰে কাৰণে নেকি সৰু- ডাঙৰ। ফুটা কৰি দিছিল তই, তাৰে কাৰণে নেকি।
হ'ব পাৰে। ফুটা কৰি দিলে পানীটো ভিতৰত সোমাই যায় ন, ত একচুৱেলি কিছুমান কি কৰে উম' নলাৰ ওপৰত ৰাস্তা ৰাস্তা বনাই, য'ত নলা এটা থাকে তাৰ ওপৰত ৰাস্তাটো বনাই। কিন্তু ওপৰত এখন এ লোহাৰে উম' সেই পাৰি দিয়ে ন। তাৰ সিফালে দি পানীটো সোমাই যায় ত' তেতিয়া ৰাস্তাত পা
পানীত, অ অ। উম হয় দে, ঠিকে কৈছা।
অ স্কুল যাব পাৰিছ নে নাই?
চাহ খালি না? অ এতিয়া গৰমৰ বন্ধ চলি আছে নহয়। গৰমৰ বন্ধ চলি আছে। অ, নাই স্কুল, উম। মাৰ ঘৰত গ'লো এদিন আৰু যাম। শেষৰ ফালে। যাম ৰহ দুদিনমান পিছত। অ হ মাহৰ মাজত।
তৰ শেষত হ'ব।
মা কি যাবি আৰু মাহঁতেও নাহে মোৰ সেনেকে খবৰ চবৰ নলও হয়। নগলে ভাল পাই চাগে সেইকাৰণে অ ইমান বেছি হেই নাই আৰু মৰম চৰম না
মৰম নক আচ্ছা মৰমটো কমি গৈছি, কিয়?
কি জানো সদায় যাই থাকো কাৰনে নেকি। এই সিহঁতে আহিবই ইচ্ছা নকৰে।
অ আচ্ছা।
ঠাণ্ডা দিলেও কোনো একো খাব ইচ্ছা নকৰে। আমি যাই যেনেকে খাওঁ, অ অ। সেই হেৰিটো নাই তামানে।
এ এনেকুৱাতো হ'ব নালাগিছিল নহয়। তই কোৱা মতেতো তই কোৱা মত তই কোৱা মতেতো যিজন তোৰ দাদা আছে দাদাই বোলে তোক বহুত মৰম কৰে। কিন্তু তই কিয় সেনেকুৱা কৰা তাৰ লগত?
উম নহয় কি জান' দাদা বহুত মন কৰিছিল আৰু গলে সেই আফচোচটো ঠিকে দেখাই। আফচোচ ঠিকে আছে কিন্তু
কৰা বুলি কৈছিলি তই সিদিনাখনো কৈছা ন দাদাই ভাইটিয়ে আমাক বহুত মৰম কৰে বিশেষকে দাদাই। কিন্তু তই দাদাৰ লগত যে এনেকুৱা কৰিছ তোৰ বা মই বুজি পোৱা নাই তাৰমানে কিয়?
মানে চাবি দাদাহঁতে এব্বাৰো ঘৰত আহি কিনে খবৰ নলয়, বুজি পাইছা?
আহ অ, নয় এটা কথা নহয় ছা মই দাদাৰেকো দুখ নেদেওঁ, তোকো দুখ নেদেওঁ কথাটো হৈছে কি চবে ব্যস্ত। এ, তই কেতিয়াবা ফোন কৰিছিলি নে দাদেৰেক? তই যদি ফোন কৰা দাদেৰেতো ফোন নকৰাক কে নাথাকাৰ কাৰণ দাদেৰেক মই যিমানখিনি চিনি পাওঁ সিটো তেনেকুৱা ল'ৰা নহয়। এটলিষ্ট এবাৰতো তই ভনেৰে হিচাপে ফোন কৰিব লাগে তাক ন। তাকতো মই ভালদৰে জানো তোৰ দাদেৰেক মই ভালকে চিনি পাওঁ। ই এনেকুৱা ল'ৰাটো নহয়, কৰা নেকি?
অ, কৰো।
ফোন কৰা যদি এইটো ভালে কথা।
উম তাকে
আহিবি আৰু বছৰত কি কয় সপ্তাহৰ শেষত এবাৰ ঘৰত।
উম দে ক'ত ঘৰত মাতিছ নে মা হতৰ ঘৰত মাতিছ?
তোৰ যতে মন যায়। আমাৰ ঘৰখনতো নিজৰ ঘৰ। তোৰ মাৰ ঘৰখনো নিজৰ ঘৰ তই যি বুলি ভাবা। তাতে কাটে
মোৰ তহঁতৰ ঘৰখনে নিজৰ নিজৰ লাগে। তহঁতৰ ঘৰখনে নিজৰ নিজৰ লাগে অঁহ।
আচৰিত কথা কৈ দিলি তই আজি।
হা?
বৰ আচৰিত কথা ক'ব জান হলি তই।
হয় নেকি?
অঁ কেতিয়াবা সাংঘাতিক ধৰণৰ কথা কৈ দিয়াচোন তই?
এই আৰু
হয় নেকি? বা আৰু ঠিকে আছে দেখুৱাল ভাত বনাব গ'লি নেকি?
অ, অ বনাই আছো।
অ, আজি কি বনাম বুলি ভাবিছা?
আ আজি মই কনীৰ এখন জনাম, আৰু ভাজি এখন মানে, চয়াবিন দিলাই থৈছোঁ তাৰে এখন চব্জি বনাম।
উম। উ ন ভাততো থাকিবই বাৰু গম পাইছো ন?
উম,
ঠিকে আছেৰে তেতিয়াহ'লে ঘোৱা ল কৰ। ন, ভাত চাত বনাওঁ, খোৱা-লোৱা কৰ উম, উম, উম।
ঠিক আছে।